হেল্ল' উম কি কৰি আছা।
এ এনে
অ এ এনেই আছোঁ তাৰপৰা ভাত -পানী খোৱা হ'ল।
ভাত-পানী খালোঁ আহ এনে খবৰ খাতি কেনে তোমাৰ?
ঠিকেই বাৰু। বাকী অ ঠিকেই বাৰু চব তাৰপা তোমালোকৰ। সবয়
আমাৰ ঘৰত চবৰে ঠিকেই।
অ ত কিবা ত তোমাৰ জ্বৰ উঠি আছিলে ভাল হলনে মানে।
অ অলপ ভাল হৈছে উ অলপ দৰৱ পাতি হলেও এতিয়া খাই আছোঁ।
অঁ।
কি ভাবিছা গৰম বন্ধত কত যাম বুলি ভাবিছা?
অ সেইটো মই সেইটো লৈয়ে ফোন কৰিম বুলি ভাবিছিলো তাক। কি হল মানে এই কিবা আমাৰ এই ও চেচাত এইবিলাক চেচা যেনে ব্ৰহ্মপুত্ৰ সেইবিলাকে সেইবিলাকলৈ যাম বুলি ভাবিছোঁ। মানে চেঁচাখনত মানে এইকাৰণে ভাল লাগে মানে মানে চেঁচাখনত মানে ঠাণ্ডা জেগা। মানে এনেই নাম চেঁচা নহয় মানে জেগাটো ঠাণ্ডা আৰু মানে তাত ঝৰ্ণা আছে। লগতে মানে আও মানে ভিতৰলৈ বহুত সোমাই গলে বহুত ভাল লাগি থাকে মানে সেইকাৰনে তাতো ভাল ব্ৰহ্মপু্ত্ৰখনো ধুনীয়া এতিয়া মানে পুৰা ধুনীয়া হয় আহি
এ তাত জং জংঘল ৰিজৰ্ট বুলি এটা ৰিজৰ্ট আছিলে নেকি?
অ জংঘল ৰিজৰ্ট বুলি অ বহুত ধুনীয়া ৰিজৰ্ট এইখন
অ এনেই শুনিছো কিবা চেচাৰ বিষয়ে কিন্তু গৈ পোৱা নাই।
অহ বহুত ধুনীয়া জেগা বাৰু। তাকে তালে নহয় তাকে তালৈ যাম নে কলে যাম বুলি আছ। দু দাই।
আহ এনে তুমি চ চেচাই কেলে ভাল পোৱা এনেই কোৱাচোন আৰু কেলে যাব বিচাৰিছ
মানে তাত সেয়াই আৰু ঝৰ্ণা, ঝৰ্ণা। ঠাণ্ডা পানী বিলাক বহুত ধুনীয়া মানে, তাত মানে প্ৰকৃতিও ধুনীয়া মানে ধুনীয়া জেগা পাহাৰে চাহ পাহাৰ মানে পুৰা ধ চাৰিওফালে।
উম উ।
এনেই কিবা তুমিও বেলেগ চাইডে যাম বুলি ভাবি আছা নে কি?
নাই এতিয়ালৈকে ভবা নাই কিন্তু। তুমি যাবা নেকি বাৰু এনেই কিবা অৰুণাচল চাইডে যদি যোৱা একেলগে যাম আৰু।
অ অ সেইটো অ অৰুণাচল ঠাইতো ভাল আমাৰ অসমতো ভাল ভাল জেগা আছে এই অৰুণাচল গ তাতে সাফ লং যেনে। মানে তাত মানে পাহাৰ তাত মানে পাহাৰ এইবিলাক মানে শীতল পৰিৱেশ ধুনীয়া মানে এইবিলাক। ধুনীয়া পৰিৱেশ পাহাৰে আৱৰি গোটেই মানে তাত মানে এ এটা প্ৰব্লেম তাত মানে এই মানে মানে ৰাস্তাবিলাক ভাল নহয় গোটেই একা- বেকা তেয়া এনেকুৱা মানে সেইকাৰণে তাত। অলপ প্ৰব্লেম আছে আৰু এইবিলাক।
এ অৰুণাচলৰ দিলাং যাম বুলি ভাবিছোঁ পুৰা এইবাৰ গাড়ী লৈ ট্ৰিপত। তুমি যাবা যদি আহিবা আমাৰ লগতে তাতে পুৰা কেম্প পাতিম আৰু এনেকা বন ফ্ৰাই কৰিম তাৰপিছত তাত খাম অলপ। পাহাৰ ঘূৰিম ধুনীয়া, ধুনীয়া নদীত গা ধুম বুলি ভাবিছো আৰু ফিচিং কৰিম। এনেকা কিবা কেম্প পাতি ৰাতি থাকিম মানে পুৰা মানে এডভেঞ্চাৰ কৰিম বুলি ভাবিছো।
অ তাত আৰু অ তাকে যাম তাকে মই মানে সুধি চাব লাগিব হ'লেও যাম বাৰু যোৱাটো মানে মানে মই যাবলৈ ফোন কৰিছিলো তোমাক মানে এনে
এ এনেই গ'লে জনাবাচোন দেই তুমি।
অ আৰু মানে অৰুণাচল চাইদে টাৱাং চাইদে সেইবিলাকো ধুনীয়া ধুনীয়া জেগা আছিল দেই যাবলৈ।
অ তাৱাং, তাৱাং, অ তাৱাং।
মানে তাতো মানে ধুনীয়া অ
এতিয়া
ভাল ভাল জেগা আছে বাৰু।
দুটা দুয়োজনে মিলি এ ভাল জেগাত যাব পাৰিবি কহ।
পাৰিম বাৰু আৰু চাব লাগিব আৰু কি কি জেগা আছে। আমাৰ কিবা এ অসমতো ভাল ভাল জেগাই আছে বাৰু মানে ফুৰিবলে
অ অসমত যেনেকে অৰুণাচল চাইদ।
অ মানে অসম মানে অসমত মানে এই কিবা যেনেকে কাজিৰঙা আমিতো আজিলৈ কাজিৰঙা গৈ পাইছে জানো।
কাজিৰঙা যোৱা নাই বাৰু এতিয়ালৈকে। কি কৰা এইবাৰ যোৱা নেকি কাজিৰঙাতে যোৱা তেতিয়া।
অ তাকে কলৈ যাওঁ জানো এতিয়া?
পুৰা কিবা কৰিম জীপত উঠি পুৰা হাতী চাম। পুৰা যেনে জেগা চাম, জংঘলত যাম পুৰা এনেকে। হাতী জন্তু চাম ভাল লাগিব।
অ তাতো ধুনীয়া বাৰু অৰুণাচলো ধুনীয়া এপিনেও ধুনীয়া। এতিয়া জানো ৰ অৰুণাচল চাইডে যাওঁ নেকি তেতিয়া মানে যদি মানে অৰুণাচল চাইডে তুমি যাওঁ বুলি ভাবিছা।
অৰুণাচল চাইদে যাওঁ অৰুণাচল চাই। অ অৰুণাচল চাইডে এনেই আৰু ভাল ভাল জেগা এনেই গম পোৱা নেকি তুমি।
মই আৰু মানে অৰুণাচল চাইদে ইমান ভাল জেগা গম নাই পোৱা বা এতিয়ালৈকে।
গম পোৱা নাই নহ।
অ পোৱা নাই বা এতিয়া- পাছত আমি চাই পিনি ভালদৰে চাব লাগিব কোন কোন ভাল জেগা।
তুমি অলপ চাবাচোন ময়ো অলপ চাম পিছত দুয়োজনে একেলগে। যাম ভ্ৰমণ কৰিবলৈ অৰুণাচল হল বা কবাত হ'লো।
ভাল ভাল জেগাই আছে বাৰ তাকে মানে এতিয়া পইচা পাতি কিমান কি লাগে বা এতিয়া। কমে তুমি কমে দহ হেজাৰ মান লৈ যাব লাগিব চাগে এইবিলাক যাবলৈ-
অ এ এনে পইচা চিন্তা নকৰিবা তুমি এনে জেগাবিলাক ভাবা তুমি ক'ত ক'ত যাবা? পইচাটো বাৰু মেনেজ হৈ যাব এনে আৰু ভাল জেগা ক তুমি জানা নেকি ভাল জেগা বি
ভাল জেগা আৰু আমাৰ এই মেঘালয়খনো বহুত ধুনীয়া আমাৰ ওচৰে, আমাৰ অসমৰ ওচৰে মেঘালয়।
আহ মেঘালয় আহ।
ছেভেন চিষ্টাৰ বুলি ফলো আছে ইমান ধুনীয়া ধুনীয়া তাত।
অ মাওদেন বহত ধুনীয়া ধুনীয়া ম।
অ তাতো ধুনীয়া জেগা ঘূৰিবলৈও ভাল। তাতো।
অ এতিয়া ক'ত মেঘালয়?
আৰু ক'ত ক'ত জেগা আছে বাৰু দে ফুৰিব?
মেঘালয় আছে আৰু। নাগালেণ্ড এনেকে যাব পাৰি।
এইবলোককো ভেনে ব আহ বাও। নাগালেণ্ডতটো আহ এইফিনে পাৰিব অ।
আৰু, ভাল জেগা আৰু আৰু আৰু।
কোনটো চাই থবা আৰু। অ অৰুণাচলতে তেতিয়াহলে অৰুণাচল নহলে মেঘালয় এইটো তাতে চিলেক্ট কৰিম আৰু তাতে তেতিয়া না অসমৰ বাহিৰত মানে। এইবাৰ অসমৰ বাহিৰত যাম।
অৰুণাচল, অৰুণাচলতে যোৱা ভাল নেকি অৰুণাচলত।
উম এতিয়া এ অ এ এতিয়া এই মাহটো। চাগে এতিয়া অলপ বৰফ চৰফো পৰি থাকিব চাগে।
অ পঢ়িবও পাৰি।
অ তাত মানে দিৰাং চাইডতটো মানে বহুত ধুনীয়া ডিৰাং টাৱাত অকল মানে দিৰাঙতটো বৰফ পোৱা দেখা যায় এই টাৱঙতো পোৱা দেখা যায় বাৰ।
এ অ নিৰাঙত বৰফ পৰে বহুত পৰে আৰু তাত। পুৰা ডাঙৰ ডাঙৰ গ্ৰাউড আছে না।
উম উ তাত মানে এই ভেড়া ছাগলী। এইবিলাক মানে বহুত ভালাগিল মই এবাৰ দেখছিলো মানে বহুত ধুনিয়া ধুনিয়া জেগা জেগা চাওঁ বুলি কলে বহুত ভাল বুলি
অ তাত আৰু কিবা এনেকা বৌদ্ধ টেম্পলো আছে।
অ বহুত ভাল অ তাতো এক্সপ্ল'ৰ কৰিব পাৰিম মানে ভাল।
অ এ গৰ্ডেন টেম্পুল বহুত ধুনীয়া মই মানে এনেই ফটো দেখিছিলো মানে পুৰা ধুনীয়াকে আছে মানে পুৰা ৰং চং দি পুৰা টুৰিষ্ট আহিয়ে থাকে। তাত বোলে বহুত ধুনীয়া একদম মানে ভ্ৰমণ কৰিবলৈ পুৰা মজা মানে।
অ উম উম এই টাৱাঙতো এই বৌদ্ধ টেম্পুল মানে তাতো এখন আছে ভাল। তাতো তাতে তাত মানে বদ্ধ দেৱৰ বি সখ্যাত মানে এই টাউনখন এনেকা আৰু জেগাৰ কাৰণে এনেকা মানে সেইকাৰণে বহুত ভাল।
তাতে যোৱা এতিয়া আকৌ যাম তুমি চিলেক্ট কৰিবা দেই অলপ ভাবি চিন্ত। মানে ভাবাবা ভাবিবা মানে ক'ত ক'ত যাম। গৰম বন্ধত এইবাৰ তোমাৰ লগতে যাব লাগিব ট্ৰিপত ভ্ৰমণলৈ।
আৰু অ আমি যেতাই যাম আৰু কোনো নাযায় চাগে আমি যেতাই যাম বা এইবা।
আহ ভালেই হ'ব পুৰা মজা আছে ঘূৰিম ফুৰিম জেগা চাম।
মানে আমি কিতাপত দেখা মানে এই বস্তুবিলাক মানে স্পষ্টেকে এতিয়া দেখিবলৈ পাম মানে বহুতাল লাগিব মানে। দেখি বহুত ভাল লাগিব ধুন মানে। তাকে কওঁ বুলি হ'ব তেতিয়া।
অ অ ৰাখো তেতিয়য়া হ'ব।
অ অ হ'ব।